হেল্ল'।
অহ, কি কৰি আছা?
অহ, আছোঁ এনেই চাহ খাই।
অহ, বাকী খবৰ পাতি কেনে তোমাৰ?
খবৰ ভালে। তোমাৰ?
অহ, মৰো ঠিক ঠাকে আছে।
অহ, চাহ খালা? মই খাই আছোঁ। মই খাই আছোঁ।
অহ মই নাই খাৱা। মই অলপ আগতে উঠিলো ন, ত ভাতে খাই দিম আৰু অলপ দেৰি হৈ গ'ল না।
অহ', অহ'।
উম, পিছে আৰু। উম, কোৱা কিবা কৈ আছিলা?
ঠিকে আছে বোলো।
উম', উম'। ঠিকে আছে বাকি এনে বহুত দিন পিছত মনত পৰিল কাৰণে অলপ কথা পাতিম ভাবিলো। মানে সেয়াই আগৰ স্মৃতি বোৰ অলপ মনত কৰো মনত আহিছিল মানে অলপ মানে আজি অলপ মনত আহিছে আগৰ কথাবোৰ। সেইটো মানে তোমাক অলপ ফোন মাৰিলো মানে সেইটোয়ে। আগতে আমি স্কুল কলেজত একেলগে যে পঢ়িছিলো যে।
উম।
ত' সেয়ে আহিটো কাৰণে তোমাৰ কথা মনত পৰি গ'ল কাৰণে মই হঠাৎ ফোন মাৰি দিলো। সময় আছে ন তোমাৰ লগত কথা পাতিবৰ কাৰণে?
অ', আছে আছে কোৱা।
আহ, পিছে কি কৰি আছা তুমি?
মই আছো আৰু এনে।
অ', ভাত চাত খালা?
ভাত খোৱা নাই ভাত বনাবহে লাগিব।
তুমি বনাবানে আনটিয়ে?
ময়ে বনাম আৰু আজি।
এ দিনটো আৰু কষ্ট চষ্ট হয়নে।
উম, আৰু ইমান বাকী আছে দিয়া আজি আজি আৰু অফ পাইছিলো।
অ', অ', সেইটোয়ে। অ', সেইটোয়ে বাৰু থিকে আৰু বাকী আৰু সেইটোৱে। বাকি আৰু সেই খবৰ কি ক আছ? অ', বাকি স্কুল আৰু কলেজৰ কথাবোৰ আজিকালি তোমাৰ মনত আহেনে?
উম, মনত পৰে মাজে মাজে।
উম, ঠিকেই ক'লা তুমি সেয়া কি দিন আছিল।
হয়।
আগতে কি আমি আনন্দ কৰি উতপাত পুৰা হুলস্থুল খেলিব যোৱা এনেকুৱা কি মজা আছিল হয় নে?
মানে একো টেনচনে নাছিলে আৰু মানে স্কুল যোৱা খেলা পঢ়া সেইয়ায়ে আৰু।
সেইটো ঠিকে কৈছা তুমি সেয়াই মানে আগতে ৰাতিপুৱা উঠো খেলো স্কুল গৈছিলো।
উম।
এনেকুৱা তাৰ পাছত স্কুলত যায় ধেমালি চেমালি লগৰ কেইটাৰ লগত আহ খেলা ধূলা খোৱা দিন একেলগে খোৱা সেিবোৰেই আছিল। তাৰ পিছত কলেজত
টিউচন টিউচন যে কৰিছিলো আমি ছাৰৰ তাত ছাৰৰ ঘৰত যে গৈছিলো।
উম, গম পাইছো চাৰৰ ঘৰ য'ত আছে আমি মানুহৰ ঘৰৰ ফালে যে মনত আছে নে নাই আমি যে শিল মাৰিছিলো।
উম।
কি আছিল তাৰ পাছত ফল মূল কি চুৰ কৰিছিলোঁ।
তাৰপৰে আমি টিউচনতো মাৰ খাইছিলো ছাৰৰ পৰা।
অ', সেইটো হয় এয়া সেই দিনবোৰ আৰু এতিয়াও মই মানে নাপাহৰো সেনেকুৱাই আৰু।
সেইটোয়ে আৰু ক'তনো ঘুৰাই পাম। কিন্তু মানে মন যায় আৰু ঘুৰি যাব কাৰণে তাতে আৰু সেনেকুৱা দিন। ইমান দূৰত।
উম, ঠিকেই ক'লা তুমি কথাটো কথাটো এইটো ছেম ঠিকেই কৈছা তুমি মোৰো বহুত মন যায় এনেকে যাবৰ কাৰণে কিন্তু সেইয়াই। সময় নাপাওঁ ন আজিকালি সময়
সেইটোৱে আৰু সময় আৰু সময়টো ৰখি নাথাকে ন।
উম, সেইটোৱে সময়ৰ অভাৱৰ কাৰণে নোৱাৰিলো ন। সময় থাকিলেতো চবে গ'লে হয় ফুৰিবৰ কাৰণে।
উম।
বাকী আৰু
কিবা এতিয়া ভাবিছা নে? কি আৰু স্কুলৰ আগৰ স্কুলত, আকৌ স্কুলত যাব মন যায় নে?
যায়। এনে কিবা কিবি টিচাৰ্চদে হওঁক, চিলড্ৰেনদে হওঁক মানে, হে'ল্ল'
অ', কৈ থা
শুনি আছানে? অ', মানে স্কুলত যাবতো মন যায়ে। এতিয়া মানে কি-কি বুলিনো যাম। আৰু কেনেকোৱা গোটেইবোৰ লগৰ লগ হ'লে ভাল আৰু যাবৰ কাৰণে।
উম, উম, সেইটোয়ে। তুমি একদম কথাটো একদম উচিত সত্য কথা কৈছা।
উম।
ছাৰ-মেম এইবোৰ আৰু স্কুল আমি ইমান খেল-ধামালি, সেইবোৰ মনত পৰিব আৰু গম পাইছো।
মনত পৰে। অ', আৰু আজি স্কুল বিলাক মানে আজিকালি বদলি হৈ গ'ল ন? আগতে ইমান ভাল আছিলে আৰু আজিকালি বাপৰে চিনিয়ে নাপায় স্কুল।
এইটোৱে আৰু কি কবা এইবোৰে দিন আৰু।
উম, পানী খাব কাৰণে আমি কিমান দূৰত যাব লগা হৈছিল। এতিয়াতো মানে পুৰা এক-দম
উম, সেইটোৱেই। কথাটো বাদ ফোন কৰিছিলে আৰু
অ', আজিকালি বহুত মানে আগৰ স্কুল একদমেই নাই আৰু।
সেইটো ৰং-চং কৰি আগতে বেৰা আছিলে মই গ'লো, হেই পৰখি মানে মই গ'লো স্কুলৰ ফালে কিবা এটা কাম আছিল কাৰণে মই গৈ যাব লগা হ'ল। তাত যাই চাই স্কুলটো একদম পকা কৰি দিছে চাৰিওফালে। পকা কৰি একদম বঢ়িয়া বনাই দিছে স্কুলটো।
সেইটো ভালে হৈছে আৰু এতিয়া যোনবোৰে তাতে পঢ়ে। উম।
মই সেইনা স্কুলটো চাই হতবাক হ'লো! ইমান নতুনকে বনাই দিলে স্কুলতটো, ইমান বঢ়িয়া।
এ আগৰ দৰে হৈ থাকা নাই আৰু। আগতেও ভাল লাগিছিল, আগতে আৰু সেনেকে সেনেকে থাকাতো মানে বেলেগ এটা মজা আছিল। এতিয়া আৰু চবতেটো পকাই হৈ গ'ল আজিকালি।
উম, একদম সেয়াই ভালে। এতঃয়া স্কুলটো আৰু যদি ভাল কৰে যদি, কিবা কিবি নতুনকৈ সজাই যদি আৰু ভাল মই হেতোয়ে ক'লো।
উম, উম, এনে গছপুলি-চছপুলি বেছিকে ৰুলে তেতিয়া ভাল হ'ব আৰু। দেখাত ধুনী ধুনীয়া লাগিব।
উম, দিছে আজিকালি তাতে ডাঙৰ ডাঙৰ গছ-গছনি পুৰা লাগি গৈছে। আগতে আমি যে গছ যে, আমি যে এটা যে টাতে যে তেতিয়া দুটা-তিনিটা গছ আছিলে। মনত আছেনে আমি যে গছৰ ওপৰত যে উঠি আছিলো একদম। মইযে গছত আছে'আছে, আছে। মই আৰু আমাৰ ল'ৰা কিছুমান লগত যে আমি গছৰ ওপৰত উঠি গৈছিলো যে তোমাৰ এই কোনোবা যে আমাক যে মাৰিব আহিছিলে। এই কোনোবা আমাৰ, তোমালোকৰ লগৰ। আ সেইটোৱে। এইটো কি সেই গছ পুৰা ডাঙৰ হৈ গৈছে। আৰু তাতে আগতে সৰু-সৰু গছটো লগাইছিল যে।
উম, উম।
আমৰ গছ আৰু কিবা ফল-মূল আৰু ফল, ফুলৰ গছ যে অ', সেইটোয়ে ক'লো মই। ফল-মূল আৰু ফুলৰ গছবোৰ যে আছে একদম দীঘল আৰু ডাঙৰ প্ৰকাণ্ড গছ হৈ গৈছে সেইবোৰ।
তাকে চাব যাব লাগিব, তুমি আৰু মনত পেলাই দিলা।
যাম বুলি ভাবি আছো মইও আৰু এবাৰ সকলোৱে এইবাৰ মিলি কিনে যাম চাগে, ত' তুমিও আহিবা ভাল লাগিব গলে।
অ', অ' যাম দিয়া মোক কবা।
উম', উম' সেইটোয়ে মই যাও যাওঁ এনেকে লাগ মাৰি আছো যামে আৰু
উম' ভাল অ' মানে মনত পৰি আছে
সেইটোয়ে তুমি ক'ব পাৰা, বহুত মনত পৰিছে স্কুলৰ কথাটো
উম'
মানে জীবনৰ স্কুলটো মানে সেইটো স্কুলতো আৰু কেতিয়াও মানে পাহৰি নাযাওঁ, যেনেকুৱা আমি আনন্দ কৰো আনন্দ কৰিছো স্কুলখনত, এই খেলা ধূলা হুলস্থুল বুজিছো সেইটো আৰু, বুজিলা ন কথাটো? উ' পিছে আৰু এনেকুৱাই আৰু কত বা যাম বুলি ভাবি আছো
অ' কত যাবা?
এতিয়াতো বিশেষকৈ ইামান ভবা নাই কিন্তু স্কুল কলেজ এনেকুৱাতে বেছি আৰু কলেজৰখনৰ কথা অলপ মন মাৰো, লগতে আমাৰ স্কুলৰ পৰা মই এনে গৈছিলো কালি স্কুলে মানে কৈছে, এইবাৰ যে শিক্ষক দিৱস আহি আছে যে, চিলড্ৰেন দে আমি যাব কৈছে
অ' ভালে হব চোন
উম' ত' মই ভাবিলোঁ, আমাৰ লকৰ সকলোৱে মিলি কেক-চেক এটা বনাই টিচাৰৰ আমি যদি কলেজত যাওঁ ভাল পাব ছাৰো
উম, উম বহুত ভাল পাব, মানে একো নিনিলেও আমি মানুহকেইটা গ'লেও ভাল পাব, হ'লেও আৰু আমাৰ নিলে আৰু ভাল লাগিব আৰু আমাৰ নিজৰে।
যাওঁ এনেকে আৰু, কিবা খোৱা বস্তু এনেকুৱা বিশেষকৈ অলপ লৈ চৈ যাওঁ যদি। বহুত ভাল লাগে।
উম', উম' যাম দিয়া নহ'লে।
উম', উম' সেইটোৱে যাওঁ, মইয়ো যাম বুলি ভাবি আছোঁ।
উম', উম' যাম দিয়া আৰু আমি চবেই মিলি, যাম।
সেইটোৱে মই গ্ৰুপত আজি ক'লো আমাৰ লগ সেইটো মই মোৰ লগৰৰ যিমান গ্ৰুপ আছে ডাঙৰ গ্ৰুপটো সেইটোত মই ক'লো এনে এনেকে আমি যাম বুলি, সক কলোৱে হা বুলি কৈছে, কেইজনমান অকল ছোৱালী আৰু ল'ৰাজনে এই পাঁচ, ছয়জন সিহঁতে অলপ কৈছে চাওঁ নাযাওঁ বুলি, বাকী সবেই যাম বুলি কৈ আছে। তো ভালে হ'ব।
উম', উম', উম', উম', যিমান হয় সিমানেই ভাল আৰু
উম' সেইটোৱে ক'লো আৰু চবেই যা তহঁত বোৰো চোন একদম, স্কুলৰ স্কুলৰ একদম আগৰ দিনবোৰ পুৰা মনত আহি যাব, আমি কি এনেকুৱা খেলিছিলো, আমাৰ চববোৰ
উম', উম' সেইটোয়ে আৰু যাম দিয়া। ভাল লাগিব মানে, মনটো ভাল লাগিব। চবকে লগ পাম, আগৰ কথাবিলাকতো আৰু বেছিকে মনত পৰিব তেতিয়া।
যাব লাগিব আৰু, স্কুল ক সেইটোয়ে হ'লে আৰু কলেজৰ আৰু মানে স্কুলৰ মানে কিবা এটা ফাংচন আছে
হয় নেকি?
মানে স্কুলৰ যে, এইবাৰ যে, পঁচিশ বছৰ সম্পূৰ্ন হৈছে যে
অ', অ' ৰূপালী জয়ন্তী পাতিব।
মোক তো সেইটো কাৰণে ৰূপালী জয়ন্তী পাতিব বোলে তো প্ৰস্তুতি কৰি আছে, এইটো বছৰে পাতিব। মই এইটো মানে মই পাহৰি গ'লো কোনদিনা পাতিব বুলি কৈছিল। কিন্তু এইটো বছৰে পাতিব বোলে। তো কৈছে তোমালোকে যিমান পাৰা পুৰণা ছাত্ৰ-ছাত্ৰীসকলকে আহিবা একবাৰ এই তোমাৰ স্কুলৰ এই ৰূপালী জয়ন্তী আছে, তো সকলোৱে আহিলে ভাল লাগিব বোলে। অ এনেকে হ'ব কৈছে।
কালিয়ে হ'বচোন ন?
উম সেইটোৱে ক'লো মানে ভাল লাগিব যাই কিনে একদম স্কুলৰ ফালে।
উম
এইবাৰ স্কুলত মানে কিবা ডাঙৰ খানাও আছে মানে, সেইদিনাখন বহুত ডাঙৰ মানে খানা দিব এটা দগৰি খাব পাৰিম আমি। অ এইবাৰ স্কুলৰপৰাও অলপো খাই দিম। স্কুলৰ পৰা সেইবাৰ চাওঁ কেনেকুৱা বা বনায়। কলেজতো খালো সেইটো। কলেজৰ ৰূপালী জয়ন্তী খালোঁ, এইবাৰ স্কুলৰ বাৰি।
উম যাব লাগিব, যাব লাগিব। মই যাম, যাম। মই মিচ নকৰোঁ।
অকে ঠিক আছে। পিছত তোমাৰ মই লগ পাম বুলি আশা থাকিল। তাতে যাই আমি আমি আমিতো একে জাগাতে থাকো। তো আমি দুটা একেলগে যাম দিয়া তাত।
অ ঠিক আছে। আমি একেলগে যাব পাৰিম।
উম তুমি মোক ফোন মাৰি দিবা হা। মানে হেই মই তোমাক দেট চেট দি দিম বা তোমাকো আৰু স্কুলৰ পৰা ফোন মাৰিব পাৰে হা, চাবা। সেইটো বিষয়ে যাব কাৰছ নাম্বাৰটো আছে বোলে নাম্বৰ ৰেজিষ্টাৰ এতিয়াও বোলে আছে বোলে তোমালোকৰ ৰেজিষ্টাৰ এতিয়াও নাম্বাৰ বোৰ আছে
অ মোৰ তাতে ফোন আহিলে চাগে মা তাতে আহিব কাৰণ মাৰহে নাম্বাৰ দিয়া আছে
অ তই গমটো কবা মাই তোমাক কৈ দিব নহয় উম দিয়া ঠিক আছে হা আমি বিচাৰ যিদিনা হ'ব আমি অ নেক্স আলোচনা কৰিম